মাইনছ
হেল্ল'
তাত হেল্ল'
অ কি কৰিছা
হেল্ল'
শুনিছানে মোৰ মাতটো শুনিছানে হেল্ল' হেল্ল' হেল্ল' হেল্ল'।
হেল্ল'।
শুনিছানে।
শুনি আছো।
এতিয়া মাততো শুনিছো। কি কৰিছা।
এ পঢ়ি আছো।
অ আচ্ছা আচ্ছা তাৰপিছত কি পঢ়িছা হয়।
ইকনমিক্স।
ইকনমিক্স আচ্ছা। উম। এই ইকনমিক্সৰ কি পঢ়িছা।
পঢ়িছো আৰু তুমি বোজি নাপাবা তুমি ইকনমিক্সৰ নহয় যে।
মই ইকনমিক্স এ পঢ়িছিলো।
খোৱা বোৱা হ'ল
খোৱা বোৱা নাই হোৱা এতিয়ালৈকে।
উম উম।
চাই খাব।
দচটা বাজিলে গা ধুবগৈ লাগিব আৰু দেই। সময় হৈছে আৰু।
আৰু ঊনৈশ মিনিট আছে। উম বাৰু বাকী আৰু কোৱাচোন মা দেউতাহঁতৰ ভাল ন।
আছে আৰু কিনো কৰিবা।
দাদাই এতিয়া কত।
উম ভাল তাৰ গুৱাহাটীত এতিয়া, চব মই কৰিব লগা হৈছে। কি।
আচ্ছা আচ্ছা। সেইটোতো হয়ে বুজিছা। মানে ডাঙৰ জন গুচি গলে সৰুজনে সকলো কাম কৰিব লগগীয়া হৈ যায়।
উম না মইতো নকৰিম ন মানে ধৰা এনেকুৱা কথাতটো নাই তাতে মই ছোৱালী মানুহ কিছুমান লৰা কাম মোক কৰিবলৈ দিয়ে তেন্তেটো মইতো নোৱাৰিম
উম
মই বাধ্য নহয় মানে, যে কৰিবই লাগিব নহ নহয় নহব। মোক বুজি নাপালো তেওঁলোকে চব কামতে কিয় মোক ইমান কাম দিয়ে তেওঁলোকৰ একো দয়া ভাৱ নাই মানে মোক বহুত কাম কাম কৰিলে। মাতিব পাৰিলে এতিয়া কোনোবাই। কিবাটা কৰিবলে কি কি লাগিব। সবোৰ কি কৰিম মই। গেলামালৰ বেগ দাঙি নুফুৰিম ন। সেইটোৱে।
তুমি এতিয়া মানে কি আছিলে ঘৰতে আছা যে সেইকাৰণে আৰু কি কৰিবা তোমাকে কৈ থাকে আৰু।
উম। তাকে ক'লো দাদা আমাৰ মানে কলেজীয়া গ্ৰুপ এটা আছে তাত মানে সেই টো আমি আম্ভ হৈ গ'ল লৰা ছোৱালীৰ সমান ল'ৰা ছোৱালীৰ মাজত ভেদা ভেদ আনিব নালাগে আমি সকলোকে একেলগে মিলি আগুৱাই লৈ যাম যাব লাগে
এটো মাহে কিন্তু
সেয়া ভইচট আহি গল ফটুৱ বিলাকৰ মানে
সেইটোৱেটো হমাৰে ছৌৰাজ ছৰাছে কম হে কিয়া
উ ত এই বিলাকে
উম সেইটোৱে বাৰু হ'ব বাৰু একো নাই যিকেইদিন আছা কৰা আৰু এই মাতোত কেইদিনো আছা ঘৰত তাৰপিছত কিবা এটা কৰিব পাৰিলে ওলাব
নাই নাই মোৰ ঘৰতে কিবা এটা কৰিব পাৰিলে ঘৰতে সোমাই ফুচিব লগা হৈ যাব কিনো কৰিবলৈ ওলাম আৰু মই কিবা পঢ়িবলৈ যে ওলাম এই পাৰমানেন্ট কৰিলেও বুজিবলে মাজে লাগিছে
তুমি যেতিয়া পাৰমানেন্ট কে কিবা এটা পাবা তেতিয়া তুমি ধৰি লোৱা ঘৰৰ পৰা ওলাব পাৰিবা যদি যদি ঘৰ পৰা বোলে দূৰত পোৱা
যদি ওচৰত পাওঁ তেতিয়াতো মই একদম ওলাব নোৱাৰিম কেতিয়াও ওলাব নোৱাৰিম
কিয় নোৱাৰিবা নোৱাৰিবা কিয়
তেতিয়ালে বাৰুলব নোৱাৰিম
তুমি তুমি চোৱা তুমি যেতিয়া ঘৰত কিবা এটা পাৰমানেন্ট কে কিবা পাবা ন এতিয়া তুমি এইখিনি কাম কৰিবলগীয়া নহয় বুজিনাই এতিয়া তোমাৰ ঘৰখনেই ভাল লগা হ'ব
এই মোৰ ঘৰত থাকিব মন নাই ন মোৰ মন আছে মই বেলেগত কিবা কৰিম ঘৰলে আহিলো
অ তেতিয়া পাবা পাবা নিগেটিভ কে নাভাবিবাচোন পজিটিভ কে ভাবিবা বস্তুবোৰ ধুনীয়াকে ধুনীয়া জেগা এটা পাবা তুমি একদম ধুনীয়াকে ঘৰ বাহিৰত থাকিবা জগে শ
এতিয়া বি এডৰ কথাটো হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটি বোলে বহুত ষ্ট্ৰিক্ট হয় তেতিয়াবাকি যে কি কবলৈ দিয়া মোক কথাখিনি ন
অহ
উম বাকী যি কেইখন আছে কলেজ প্ৰাইভেট কলেজঢ় ধৰা এক লাখ দেৰ লাখ দুই লাখত এডমিচনৰ ফিজ তাত কি হয় আৰু ইষ্ট গেফ্ ফিফটি ফৰ্টি থাউজেনো দি দিয়ে ল'ৰা ছোৱালীয়ে ৰেগুলাৰ নাহে কাৰণে তাপাছ ইজাদিব মেইণ চাবমিট কৰিবলৈ আহে এতিয়া যেনেকে মই যত‌ কৰি আছো তাতে এজন আছে ছাৰ দ্বীপচাৰ বুলি কয় তেওঁ মৰিগাঁওৰ বি এট কলেজ এখনত কৰি আছে ডায়তত নহয় বেলেগত তেওঁ দুই লাখ এডমিচন লৈছে তেওঁ একস্ত্ৰা ফৰ্টি থাউজেণ্ড দিছে এই কাৰণে কাৰ তেওঁ য'ত ত'ত কৰি আছে টিচাৰ তেওঁ যাতে অকল প্ৰেক্টিকেলৰ হেৰিহে দিব পাৰে সেইটো যাতে তেওঁ মানি লয়
উম
এটেনদেঞ্চ চোৱা কিমান পৰ্চেন আছে সেইবোৰ চব আছে বোলে সেইবোৰটেই কোৱেই নোৱাৰি বোলে সৰু স্কুলৰ নিচিনা বোলে ৰুল ৰেগুলেচন মইতো তেনেকে নোৱাৰিম মইতো জবটো এৰিব নোৱাৰিম ন বি এত পালে
উম
কাৰণ মোৰ তেতিয়া আৰু আকৌ ইনকামটো একো ৱে নাথাকিব ন তাকে ডিচকাচ কৰিছো মানে খালি বাৰ লগত ত বায়ে কলে তুমি এ নিদিবা তুমি সেইখিনি কথা পাতি লবা যদি পঢ়িব লগা হয় আৰু মোৰ দাম মতেটো তেওঁলোকে যে মানিব আশা কম
আহ উম তুমি কাম কৰা পৰীক্ষাটো দি চোৱা যদি বোলে পালা ঠিক আছে পালা তেতিয়া কথাটো কৈ চাবা এপ্লিকেশ্যনখন দি চাবা এনেকে ঘৰো প্ৰব্লেম মোৰ এনে কাম এটা হেৰি কৰি আছো গতিকে মই ৰেগুলাৰ এটেডেঞ্চ দিব নোৱাৰিম গতিকে সহ হে কাপোৰ পাৰিব নোৱাৰিব
বলে পিছত বোল মোৰ বোলে মাৰ্কচ এটেন্দেন্স কমি গল এনচি লাগি গল মোক পইচা দি দিব পাৰে সেইটো মই দি দেই সেইটো মানে মনে নামানিব এক্জামত বহিব দিব নাই সেইটো মেটাৰ কৰিব ন
সেইটো সেইটো
চাবমিট ল'ব নে নলয় বা সেই খিনি কাৰণ দিয় এল এবাউট প্ৰোক্টিকেল পেজাৰ নিচিনা কষ্ট একোতে নাই ত সেইখিনি বস্তু মানে
সেইটোয়ে তুমি এটা কাম কৰিবা তুমি যদি দি চোৱা তুমি যদি পোৱা তেতিয়া তুমি সেই কলেজৰ প্ৰিন্সিপালৰ লগত ভালদৰে কথা পাতিব লাগিব বস্তু খিনি তেওঁকে কলে এপ্লিকেশ্যনটো দিব লাগিব তেওঁ লগত মানে মুখামুখিকে ডাইৰেক্ট মানে কথা পাতিব লাগিব যে সেইটো প্ৰব্লেম মোক ঘৰতো প্ৰব্লেম মই ঘৰত অকল সেই এজনী ছোৱালী মোৰ ঘৰৰ মা দেউতাৰ অকণমান অসুবিধা আছে দেউতাৰ অকণমান গাটো ভাল নহয় তাৰপিছত মই এনেকৈ কাম এটা কৰি আছোঁ মোৰ অকণমান প্ৰব্লেমৰ কাৰণে ইনকামৰ প্ৰব্লেমৰ কাৰণে গতিকে সেইবাবে মই এনেকে এনেকে এইটো কাম এনেকে এনেকে কৰিব লাগিব তেনেকে দি চাবা কৈ চাবা কি কয় আৰু তেতিয়া উম পালে ঠিক আছে নাপালে আৰু কি কৰিবা উপায়তো নাই নহয় তেনেকে হলেতো মোৰো দিগদাৰ হব
উম তোমাৰ কি দিগদাৰ
মই ভাবিছিলোঁ মই কিবা এটা কৰি ল'ম বুলি আৰু মানে মোৰ দেউতাৰো তেনেকুৱা হেৰি নহয় ন
ত ন তুমি কৰ'বাত কৰি পেলাই পঢ়ি থাকিম বুলি ভাবিছিলা নেকি ক'ত মৰিগাঁৱত
অ কিবা এটা বিচাৰি চাম বুলি ভাবিছিলো
ন বিচাৰিলে কি পাই যাবা বহুত পাবা তেনেকে ভাবিছা অ তুমিও তেনেকে ফুৰিছা বুলি
উম
এতিয়া ডিব্ৰুগড়ো আমাক খান ছাৰ বুলি যে কয় মুছলিম ছাৰজন মই কৈছিলো আমাৰ ওচৰতে আছেহি ঘৰত বা আৰু এ অৰিজিনেল ডিব্ৰুগড়
অ
উম তেওঁ ইয়াত আহি স্কপ পাইছে বহুত মানে বহুত জেগাত কৰিবলৈ ইনষ্টিটিউট খুলিবলৈ তেওঁ উ ন চেণ্টাৰ গেলেৰিবোৰ খুলিলো গতিকে তেওঁ ইয়াত আছেহি আহি এতিয়া পঢ়াইছোঁ ক'বাত ক'বাত সেই তাত ত পাৰি তাৰ পৰা ল'ৰা ছোৱালী বহুত আহি কৰি আছেহি ইয়াত এতিয়া তুমি দেখিছা এইটো স্কোপ স্কোপ টো বহুত আছে
স্কোপ আছে
অ মই ধৰা ওলাই আহি বহি থাকিব লগাই হোৱা নাই ন বেক টু বেক বেক ত ক'ব পাৰা নহয় কিবা এটা আহি যাব কোনোছোৱা নাই কিবা নাই ত তখিনি পাই
হ'ব আৰু সময়ৰ কথাটো সময়ত হেৰি কৰি চাম
উম
আমি এতিয়া দিয়া আমাৰ কামটো হৈছে দিয়া আমি দি চাম পালে পাম নাপালে আৰু হ'ব একো নাই বেলেগ কৰিব লাগিব
এেইকে এতিয়া পঢ়া আৰু ন তুমি লাহেকে
এতিয়া মই পঢ়ো পঢ়া তোমাৰ আকৌ হেৰি আছিলে ন সোনকালে
ওলালগে আৰু
তাকেই ভালকে যাবা এতিয়া বতৰৰ পানীও ভাল নহয় ন ঠিক কে যাবা দিয়া দিয়া হ'ব দিয়া ঠিক আছে